অ', শুনা পাইছা নাই?
উম শুনিছো শুনিছো, মোৰ মাততো শুনিছা নহয়।
অ', শুনি আছো, শুনি আছো, কি কৰি আছা?
এয়া এনে বহি আছিলো, তুমি কি কৰিছা?
এ মই তোমাৰ, গা চা ধুই আহি মেলি, অকমান শুবলৈ লৈছিলো।
অ অ
বাকী ভাত-পানী খালা নহয়?
উম ভাত-পানী খালোঁ বাৰু দেই, তুমি খালানে?
অ মও খালোঁ খালোঁ বাৰু দেই তাকে আ জি ইমান দিনৰ মূৰত ফোন কৰিলা
অঁ এই ফোন কৰিলা মানে ধৰা মই তোমাৰ লগত কথা এটা আলোচনা কৰিবলগীয়া আছিলে
অঁ কি কথা বা?
এ এতিয়া চাবাচোন বৰ্তমান সময়ত কি হৈছে আমাৰ যিটো মাদক দ্ৰব্য সেইটো মানে খুব বেছি পৰিমণে প্ৰচলিত হৈছে মানুহে মানে এইটো বৰকৈ ব্যৱহাৰ কৰিবলৈ লৈছে। সেই তাৰ ওপৰতে মানে কথা এটা পাতিম বুলি ভাবিছিলোঁ মানে।
অ তাকে এতিয়া আজিকালি বাৰু এই সৰু সৰু ল'ৰা ছোৱালী পা ধৰি মেলি একেবাৰে ডাঙৰ মানুহ লেকে গম পাইছা নাই?
হয়
আমাৰ গাঁৱতো মানে সেই মাদক দ্ৰৱ্যৰ পৰিমাণটো ইমানেই বৃদ্ধি পাই গৈছে গম পাইছানে? এতিয়া মানে ক'বই নালাগে আৰু একেবাৰে সৰু ল'ৰা-ছোৱালীৰ পৰা একেবাৰে ডাঙৰ ডাঙৰ মানুহ লৈকে আৰু সকলোৱে মানে মাদক দ্ৰব্য মানে এতিয়া কবলত পৰি গৈছে। তাকে মউ তোমাৰ সেই কথাত টো আলোচনা কৰিম বুলি ভাবিয়ে আছিলোঁ ভালে কৰিলা বাৰু তুমি ফোন কৰিলা। তাকে তুমি বি ষয়টো আগবঢ়োৱাচোন বাৰু
তাকেহে এতিয়া তুমি যদি চোৱা মাদক দ্ৰব্যটো আচলতে এনেকুৱা এটা বস্তু যিয়ে কি কৰে মানুহৰ মানে মগজু একেবাৰে ক্ষতি কৰিব পাৰে মানে ইয়াৰ য দি মানে অত্যাধিক ব্যয়ৱহাৰ কৰা হয় তেনেহলে কি হব মানুহৰ যি শৰীৰ শৰীৰৰ লগতে কি হয় মগজৰো ক্ষতি হয় কাৰণ তুমি চাবাচোন এজন মাদক দ্ৰব্য সেৱক তোমা সেৱন কৰা মানুহৰ যি মানসিক স্থিতি সেয়া কিন্তু কেতিয়াও ষ্টেবুল হৈ নাথাকে, তেওঁলোকে ক'ত কি কৰি থাকে নিজে গম নাপায় আৰু তুমি নি তই দেখিবা যিসকলে মাদক দ্ৰব্য সেৱন কৰে তেওঁলোকৰ ক্ষেত্ৰত মই মই দেখিছো মানে তেওঁলোকে যোন আগদিনা ধৰা মাদক দ্ৰব্য সেৱন কৰিলে নহয় সেইদিনা কিন্তু তেওঁ কি কি কৰিছিলে পিছদিনালৈ তাৰ এটা মানে ওৱান পাৰ্চেনো স্মৃতিশক্তি তেওঁলোকৰ নাথাকে মানে কি হয় আচলতে তোমাৰ ব্ৰেইনটো কাম নাইকিয়া নিচিনা কৰি দিয়ে তোমাক পগলা বনোৱা নিচিনা হৈ যায় মাদক দ্ৰব্য সেৱন কৰিলে কাৰণ এ কি হয় তুমাৰ যেতিয়া মাদক দ্ৰব্য অত্যাধিক পৰিমানে সেৱন কৰিবা আচলতে মাদক দ্ৰব্য আমাৰ যিখিনি ধৰা শৰীৰৰ তেষ্ট স্তেৰণ থাকে সেইবিলাক মানে একদম ল' কৰি দিয়ে সেই ক্ষেত্ৰত কি হয় তোমাৰ স্বাস্থ্যটো এনেকুৱা লাগিব যেন কিবা এটা হৈ আছে আচলতে সেইখিনি যিসকল ব্য ক্তি সেৱন কৰে তেওঁলোকেহে মানে ক'ব পাৰিব আচল যোনটো বিৱৰণটো হলেও মানে কি হয় সেই বস্তুতটো আমি যেতিয়া দেখো তেতিয়াটো আমি বুজি পাওঁ যে সেই মানুহজনৰ খোজৰ পৰা আৰম্ভ কৰি তেওঁৰ কথালৈকে আমি এ গ দেখিলে গম পাম যে তেওঁ আচলতে মাদক দ্ৰব্য সেৱন কৰিছে এতিয়া কি হয় আমি চাবাচোন মানক দ্ৰব্য সেৱন কৰা লোকসকলে যেতিয়া কথা কব তেওঁলোকক কথাবোৰ মানে স্পষ্টকৈ নুফুটে তেওঁলোকৰ কথাবোৰ আ চলতে লাগি লাগি ধৰে বা তেওঁলোকৰ জিভাই ঘূৰিবলৈ মন নকৰে সেইটো কিয় হয় মানে মাদক দ্ৰব্য যেতিয়া সেৱন কৰে তাৰ যি খিনি এলকহল থাকে সেই এলকহলে দাইৰেক্ট মানে ব্ৰেইনৰ এফেষ্ট কৰে মানে মা মগজুটো লাহে লাহে শ্ল' কৰি দিয়ে সেই ক্ষেত্ৰত আমি যে এটা শব্দ শুনিছো জম্বি সেই মানুহ মানুহৰ মানে গোটেই শৰীৰটো আচল জম্বিৰ নিচিনা শ্ল' হৈ পৰে বা তেওঁলোক লোকৰ মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে মানে লাহে লাহে বন্ধ কৰি গৈ থাকে
অ
সেই ক্ষে ত্ৰত চাবলৈ গলে এতিয়া মাদক দ্ৰব্যনো সেৱন কেনেকে কৰে ধৰা কেতিয়াবা কি হয় এ কিছুমান এনেকুৱা লগৰীয়া থাকে এনেকুৱা বন্ধু বান্ধৱ থাকে কেতিয়াবা ধৰা তোমাৰ এনেই কিবা ওলাই গৈছা ফুৰিবলে পাৰ্টি কৰিবলে গৈছা তেতিয়া কি কৰে যি কেইজনে সেই মাদক দ্ৰৱ্য সেৱন কৰে তেওঁলোকে কি কৰিব মানে যোনজনে মানে সেৱন নকৰে তেওঁক মানে খাবলৈ ফৌচ কৰিব মানে তেওঁৰ ওপৰত এটা চাপ প্ৰয়োগ কৰিব যে এইটো খাই চাই একো নহয় তেনেকে মানে কিছুমান ফৰ্চ কৰা দেখা যায় যাৰ ফলত কি হৈছে কিছুমান মানুহৰ শৰীৰে মানে কি হয় সেই যিটো এলকহল সেইটো মানে তোমাৰ সহ্য কৰিব নোৱাৰে একেবাৰে যাৰ ফলত কি হয় তেওঁলোকে একদম এ নিম্নতম মাত্ৰাৰ এলকহলো যেতিয়া সেৱন কৰে তেতিয়া কি হয় তেওঁলোকৰ মানে শৰীৰৰ স্থিতিটো একেবাৰে বেয়া হৈ যোৱা দেখা যায় যিটো তেওঁলোক শাৰীৰিক পৰিস্থিতি সেইটো একদম বেয়া হৈ যায় খুব কম সময়ৰ ভিতৰত যাৰ ফলত কি হয় তেওঁলোক অচেতন হৈ পৰে বা তেওঁলোকৰ একদম ড্ৰেইনে কাম নকৰা হয় যে জেগাত তে শুই পৰে কি কৰি আছে একো গমেই নাপায় যাৰ ফলত কি হয় তেনেকুৱা বহুতো এনেকুৱা লগৰ লৰাৰ লগত পাৰ্টি খাবলৈ যোৱাৰ ক্ষেত্ৰত আমি দেখিছো যে বহুতৰে কি হৈছে তোমাৰ মেডিকেলত ভৰ্তি কৰি একদম চিৰিয়াছ চিটেন হোৱা লেকে দেখিছোঁ বা কেতিয়াবা কি হয় আমাৰ যোনখিনি ডেকা লৱাৰ ক্ষেত্ৰত চাওঁ তেওঁলোকৰ কিছু সংখ্যই কি কৰে তোমাৰ এ খুব মাদক দ্ৰব্যসমূহ পুৰা সেৱন কৰি ল'ব তাৰ পিছত তোমাৰ ৰাতি এটা দুটা বজাত তেওঁলোকে যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়া কি কৰে তেওঁলোকে যিসমূহ বাহন চলাই বাইকে হওক বা স্কুটিয়ে হওক বা তোমাৰ গাড়ীয়েই হওক সেইবিলাক মানে অভাৰ স্পীডত চলাই খুব স্পীডত চলাই কাৰণ তেওঁলোকৰোতো মগজুৱে ধৰা কাম একদম লাহে লাহে কৰি থাকিব সেইটো সময়ত তেওঁলোকে কি কৰি আছে হয় হয় তেওঁলোকে মানে গমেই নাপাই আচলতে গাড়ীখন কিমান স্পীডত তেওঁলোকে চলাই আছে তেওঁলোকে মাত তৰ এটাই বস্তু দেখিয়া যে তেওঁলোক আগলে গৈ আছে সেইটোহে বুজি পাইছে কিন্তু গাড়ীখন স্পীডটো কিমানত গৈ আছে সেইটো তেওঁলোকে উপলব্ধ কৰিব নোৱাৰে যাৰ ফলত কি হয় কেতিয়াবা ধৰা এনেকুৱা টাৰ্ণিঙে চাৰ্ণিঙে ধৰা গাড়ী পালদি খাই যায় বা কেতিয়াবা চকুত ধুৱঁলি খুুৱলি দেখি কি কৰে তেওঁলোকে এই গছে চছে বা পকা খুটা চকা খুটা ৰাস্তাৰ কাষত যিবিলাক দলং চলং বনাই থাকে সেইবিলাকত খুন্দা মাৰি দিয়ে মানে এনেকুৱা বহুতো আমি নিউজ বৰ্তমান সময়ত পাই আছো যাৰ ফলত কি হৈছে আমাৰ যিখিনি ডেকা চামৰ ল'ৰা ছোৱালী তেওঁলোকে মাদক দ্ৰব্য সেৱনৰ ফলত এক্সিজেনৰ মাত ত্ৰাটো একদম বহুত বেছি পাইছে আৰু বৰ্তমান সময়ত ধৰা যিখিনি এক্সিডেন্ট হয় তাৰে কিজানি টুৱেণ্টি পাৰ্চেণ্ট মানহে একচিজেন কিজানি ভুলবশত হয় মানুহৰ দ্বাৰা কিন্তু কি হয় তাৰে যদি আমি এইটটি পাৰচেন্ট চাবলৈ যাওঁ এইটটি পাৰচেন্টে একচি ডেনৰ হাৰ কিন্তু এই মাদক দ্ৰব্য সেৱনৰ কাৰণে মানে এতিয়াটো কি হৈছে একদম সৰু সৰু ল'ৰা ছোৱালীয়েও তোমাৰ সেইখিনি ডাঙৰকে দেখি দেখি খাবলৈ লৈছে যাৰ ফলত কি হৈছে মানুহৰ তোমাৰ জীৱন কালটো আধাতকৈও আধা হৈ আহিছে এতিয়া তুমি চাবাচোন খুব কম বয়সতে ল'ৰা ছোৱালী বিলাকৰ মৃত্যু হয় তাৰ এক নম্বৰ কাৰণটো কিন্তু তেওঁলোকে সেই মাদক দ্রব্যসমূহ মানে অত্যাধিক পৰিমাণে সেৱন কৰে এতিয়া ধৰা মাদক দ্ৰব্যৰ ওপৰত মই যিখিনি কথা জানো বা তাৰ যিখিনি জ্ঞান আছিলে বা আমাৰ বৰ্তমান পৰিৱেশত যিখিনি ঘটি আছে তাৰে মই তোমাক দুটামান কথা অৱগত কৰাই দিছো এতিয়া মানে মোৰো কিছুমান কথা জানিবলৈ মন আছিলে সেই মাদক ৰ ওপৰত তুমি মানে কি জানা তাৰ এটা মতামত আগবঢ়োৱা চোন
অ আচলতে মই তোমাৰ ময়ো তোমাৰ ইমান বেছি নাজানো বাৰু দেই হলেও মই ধৰিলোৱা সাধাৰণ কিছুমান কথা জানো বাৰু দেই তে ধৰি লোৱা মই আমাৰ গাঁৱতে দেখিছো তোমাৰ কি হয় মানুহবিলাকৰ মানে একেবাৰে অৱস্থা বেয়া হৈ যায় কিন্তু মাদক দ্ৰব্য সেৱন কৰাৰ পাছত সেইটো মই কিন্তু গম পাওঁ দেই এতিয়া কি হয়
হেল্ল'
সিহঁতে আমাৰ গৈ মেলি আমাৰ যিখিনি মগজুতু যে আমাৰ যিটো মগজু
হয়
মগজুৰ লগত মানে বহুত বেয়া প্ৰভাৱ পেলাই গম পাইছা নাই
হয় হয়
মানে ইয়াৰ ফলত কি হ'ব আমাৰ মানুহৰ যিটো চিন্তা চিন্তা কৰাৰ শক্তি সেই চিন্তা কৰাৰ শক্তিটোৱে একেবাৰে কমি যাব তোমাৰ আচৰণ বিলাক তোমাৰ মানে একেবাৰে সলনি হৈ যাব তোমাৰ তুমি ভালদৰে খোজকাঢ়িব নোৱাৰিবা ঠেং চেং পাক খাই যাব গম পাইছা নাই সেই তেনেকুৱা ধৰণৰ মানে তোমাৰ হেৰি হৈ যায় মানে আমাৰ শৰীৰৰ ওপৰত যিটো কণ্ট্ৰল থাকে সেই কণ্ট্ৰলটোৱে নোহোৱা হৈ থাকে গম পাইছা নাই মানে আমাৰ শৰীৰৰ যিটো ভাৰসাম্য এই গোটেই ভাৰসাম্যটোৱে নষ্ট কৰি পেলাই গম পাইছে নাই গতিকে সেই মাদক দ্ৰব্যখিনি আমাৰ স্বাস্থ্যৰ ওপৰত বহুত প্ৰভাৱ পেলাই গম পাইছা নাই এতিয়া তোমাৰ সেই আমি যেতিয়া তোমাৰ মাদক দ্ৰব্য খিনি সেৱন কৰিম তেনেহলে কি হব চাবাচোন আমাৰ শৰীৰটো একেবাৰে দুৰ্বল হৈ পৰা দেখা দেখা যায় গম পাইছা নাই আমাৰ তোমাৰ গাত একদম গাটো একদম এলেহুৱা নিচিনা লাগি যায় তোমাৰ একেবাৰে শৰীৰ টো দুৰ্বল হৈ যায় আৰু মানে কি হয় গম পাইছানে আমাৰ যিটো তুমি কৈছা কথাটো এবাৰ সেইটো তেষ্ট স্তৰণ যে আমাৰ সেইটো আমাৰ যিটো মানে পুৰুষৰ যিটো হৰৰ্মন সেই হৰমনটো তোমাৰ একেবাৰে নাইকিয়া কৰি দিয়ে মানে বহুত ল' লেভেললে লৈ আহে একেবাৰে নাইকিয়া কৰি নিদিয়ে কিন্তু মানে বহুত তোমাৰ কমাই দিলে গম পাইছা নাই যাৰ ফলত তোমাৰ অ আমাৰ সেই বৃদ্ধি বিকাশৰ ফলতো কিছুমান প্ৰভাৱ পোৱা দেখা যায় গম পাইছা নাই এতিয়া তুমি চাবাচোন যিসকলে তোমাৰ বেছিকে মাদক দ্ৰব্য সেৱন কৰে সিহঁতৰ তুমি এবাৰ শৰীৰটোলৈ চাবাচোন সিহঁতৰ শৰীৰটো একেবাৰে শুকাই খিনাই অৱস্থা নাইকিয়া হৈ যায় গম পাইছা নাই গতিকে মানে কি হয় যেতিয়া টেষ্ট স্তৰন লেভেলটো কমি যায় তেনেহ'লে আমাৰ কি হয় শৰীৰটো মানে কেতিয়াও বৃদ্ধি আৰু বিকাশ হ'ব নোৱাৰে গম পাইছা নাই সেই ক্ষেত্ৰত আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ প্ৰভাৱ পৰিছে ন এতিয়া সেই ডাঙৰ মানুহ বিলাকেতো ই ইমান খিনি সেৱন কৰিয়ে থাকে হয় নহয় ডাঙৰ মানুহ বিলাকে তোমাৰ সেইবিলাক কথা বুজি পাই মেলিও তোমাৰ সেৱন কৰি আছে হয় নহয় গতিকে সেই আমি ধৰি লোৱা একো কাম তেনেকে কৰিব নোৱাৰো হয় নহয় সিহঁতে নিজে সেইটোৰ ওপৰত সচেতন হৈ সেইটো এৰাব লাগিব মাদক দ্ৰব্য সেৱনটো কমাব লাগিব কিন্তু আমি এতিয়া দেখিছো আমাৰ এই আমাৰ বয়সত ধৰিলোৱা যিখিনি ষ্টুডেণ্ট গম পাইছানে? যিসকল। ছা ছাত্ৰ-ছাত্ৰী সেইসকলৰ ওপৰতো বহুত প্ৰভাৱ পৰিছে নহয় গম পাইছে নাই মাদক দ্ৰব্য। এতিয়া তোমাৰ একেবাৰে সৰু সৰু তোমাৰ ক্লাছ ফাইভ ছিক্সৰ ল'ৰা পৰাই তোমাৰ ধৰি লোৱা সেই চিগাৰেট, গুটকাই সেইবিলাক খাবলৈ আৰম্ভ কৰি দিয়ে গম পাইছা নাই। তোমাৰ ধৰি লোৱা সি সিহঁতে মানে মকদ্ৰব্য সকলো ধৰণৰ মাদক্ৰব্য সিহঁতে এতিয়া আহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে গম পাইছানে, যে কি হৈছে তোমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ তোমাৰ যিটো মানে চিন্তাধাৰা সেইটো একেবাৰে নাইকিয়া হৈ গৈছে। তোমাৰ যেতিয়া তেতিয়া তোমাৰ কাজিয়া কৰে গম পাইছানে, সিহঁতকৰ খংটো বহুত বেছিকৈ বৃদ্ধি পাই গৈছে এতিয়া, তোমাৰ সিহঁতে মানে নিজৰ শৰীৰটোৰ ওপৰত নিজৰে কণ্ট্ৰল নাই আৰু আজিকালিতো মানে ল'ৰা ছোৱালীবিলাকো দেখি চাই সিহঁতৰ মানে একেবাৰে শুকাই-খিনাই অৱস্থাই নাথাকে অকল মানে হাৰডি কেইডাল থকা নিচিনাহে লাগে মানুহবিলাক। ল'ৰা-ছোৱালীবিলাক। গতিকে তোমাৰ সেই তুমি তাৰ পৰা এটা মানে তুমি ধাৰণা কৰিব পাৰিছা চাগে, যে আমাৰ মাদক দ্ৰৱই আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান বেছি প্ৰভাৱ পেলাব পাৰে হয় নহয়?
হয় হয়।
এতিয়া তোমাৰ বহুত ল'ৰা-ছোৱালীয়ে চাবাচোন একেবাৰে সৰুৰ পৰাই তোমাৰ একেবাৰে সৰুতে কি হয়, তোমাৰ ধৰি লোৱা বিশ বছৰ বাইশ বছৰত কি হয় এনে তোমাৰ হৃদ যন্ত্ৰ ৰোগ হয়, গম পাইছা নাই, যকৃত ৰোগ হয়। তাৰপৰা কিবা কি হয় মগজুতে মানে কাম কমকে কৰিবলৈ লয়। গম পইছা নাই? আকৌ ধৰি লোৱা তোমাৰ সেই কেঞ্চাৰৰ দৰে একদম মাৰাত্মক বেমাৰৰো সৃষ্টি হয় গম পাইছা নাই। সেই তেনেকুৱা ধৰণৰ বেমাৰ বিলাক এতিয়া কিনে হ'বলৈ পাইছে ইমান সৰু সৰু ল'ৰা ছোৱালীৰ? কাৰণ আজিকালি ল'ৰা-ছোৱালী বিলাকে কি কৰে মাদক দ্ৰব্যৰ প্ৰতি একেবাৰে আসক্ত হৈ পৰিছে গম পাইছা। এতিয়া মানে ল'ৰা-ছোৱালীবিলাকে এনেকুৱা হয় মাদক দ্ৰব্য নহ'লে এতিয়া মানে থাকিবই নোৱাৰে আৰু গম পাইছা নাই। সেইকাৰণে তোমাৰ আজিকালি ল'ৰা-ছোৱালী বিলাকৰ তোমাৰ ইমান স্বাস্থ্যৰ অৱনতি ঘটিছে তোমাৰ শিক্ষাৰ ক্ষেত্ৰত তোমাৰ ইমান অৱনতি ঘটিছে গম পাইছানা নাই। গতিকে গোটেই চাবলৈ গ'লে আমাৰ হ'ল গোটেই জীৱনটোৱে আমাক ধ্বংস কৰি দিছে মাদক দ্ৰব্যই। গম পইছা নাই। গতিকে আৰু তাৰ লগতে কি হয় আমাৰ শাৰীৰিকভাৱেতো ইমানখিনি তোমাৰ অসুবিধা হয়, হয় নহয়? তাৰ লগতে কি হয় আমাৰ, তোমাৰ মগজুৰো মগজুতো বহুত প্ৰভাৱ পৰে গম পাইছা নাই? মাদকদ্ৰৱৰ ফলত। এতিয়া ধৰি লও আমাৰ যিটো স্মৃতি শক্তি চাবাচোন তুমি যেতিয়া তুমি মাদক দ্ৰব্য সেৱন কৰিবা, তাৰপিছত তোমাৰ কথাবিলাক তুমি সেই মাদক দ্ৰব্য সেৱন কৰাৰ সময়ত যিখিনি কথা পতা সেইখিনে কিন্তু তাৰ পিছত মনত নাথাকে মানুহ বিলাকৰ, তোমাৰ তোমাৰ সেই নিচাত থকা অৱস্থাত তোমাৰ সিহঁতে যি কৰে কিবা যদি কামো কৰে কাৰোবাক যদি পিটও য ক'ৰবাৰ পৰা যদি মাৰো খাই আহে, সিহঁতে কিন্তু সেই ৰাতিপুৱাৰ পিছত কিন্তু সেইটো বস্তুটো বুজি নাপায়, সিহঁতে গমেই নাপায়। কি হৈছিলে। সিহঁতক যদি সোধা তোমাৰ কালি ৰাতিটো কি হৈছিলা বুলি সিহঁতে কিন্তু একো ক'ব নোৱাৰে। মানে সিহঁতৰ তোমাৰ মগজুৰ যিটো চিন্তা শক্তি বা স্মৃতিশক্তি সেই স্মৃতিশক্তিটো একেবাৰে হ্ৰাস হৈ যোৱা দেখা যায় গম পাইছা নাই। আকৌ তোমাৰ সেই ধৰিলোৱা, যি সকলে তোমাৰ মাদক দ্ৰৱ্য এনিটাইম সেৱন কৰি থাকে। সিহঁতক মানে ক থা কোৱাৰ লগে লগে সিহঁতৰ খংটো একেবাৰে উঠি আহে। গম পাইছা নাই? গতিকে, সেইটো ক্ষেত্ৰতো, সেইটো কেলে হৈছে আমাৰ কাৰণ মগজুত আমাৰ বহুত বেয়া প্ৰভাৱ পৰিছে গম পাইছা নাই? আকৌ ধৰিলোৱা এতিয়া চাবাচোন মানে যিসকলে তোমাৰ এনিটাইম মাদক দ্ৰব্য সেৱন কৰি থাকে। সিহঁতক চাবাচোন কথাবিলাক তোমাৰ একো ঠিকেই নাথাকে মানে। এনে ধৰিলোৱা কিবা এটা ভাল সিদ্ধান্ত একোৱে ল'ব নোৱাৰে গম পাইছ নে? তোমাৰ সিদ্ধান্ ন্ত মানে, অ একো একো মানে ভাল সিদ্ধান্ত ল'বই নোৱাৰে। গম পাইছা নাই? সিহঁতৰ যিটো সিদ্ধান্ত লোৱাৰ মানে কোনটো ভাল কোনটো বেয়া সেইটো মানে, চিন্তা কৰিব পৰা শক্তিটো একেবাৰে কমি যায়। গম পাইছা নাই? গতিকে, সেই ক্ষেত্ৰত চাবলে গ'লে আমাৰ যিখিনি মাদক দ্ৰব্য সেই মাদক দ্ৰব্যই আমাৰ বহুত বেয়া প্ৰভাৱ পেলাই।